অ', কি কৰি আছ?
এয়া ৰন্ধা বঢ়া কৰি আছোঁ। কি কৰি আছ
মই এই উঠি চাহ তাহ খাইছোঁহে।
অ', বাকী ভাল?
ভাল, ভাল। তোৰ ভাল?
অ', ভালেই নহাই হল আৰু এইফালে।
এ, আজিকালি ৰ'দ কিমান কুৱা ৰ'দ দিছে ৰ'দ বুলে ৰ'দ বৰ বৰষুণ বুলিলে বৰষুণ যাবলে দেখোন সুবিধাই নহয়।
অ', তাকে হে পাই। ইদিন ৰ'দ সিদিম বৌ, তাপা আমাৰ ফালে এয়া তিপা ৰাতিটো বৰষুণ কাৰেণ্ট নাই, তাৰপিছত ৰাতিপুৱা সেয়া বতৰটো অকণমান ভাল হৈছিলে, এতিয়া আকৌ বতৰটো ঘোপা মাৰি আহিছে বৰষুণহে দিব নেকি?
একেই আমাৰ এইটো চাইডে একে বতৰ একেবাৰে ম এই ৰ'দ দিব এই ঘূপ মাৰি আহিব ধৰিব নোৱাৰি মানে।
অ', অ'
মোৰ আজি সেই মিস্ত্ৰী অহাৰ কথা আছিলে, তাকে বোলো, জানো আহেই নে, নাহেই নে?
অ', বাকী ঘৰত ভালেই নহয়?
ভালে ভালেই, অ', তহতৰ ভাল নহয় চবৰে মাহতৰ, বাবাহতৰ?
ভাল, ভাল। ল'ৰাটো ঠিকে আছে।
ল'ৰা ঠিকে আছে অ'।
অ', তাকেহে, তাকো বহুত দিন দেখা নাই নহয়, বহুত ডাঙৰ হল ছাগে?
নাহাই হ'লি আৰু কত দিন হ'ল আমাৰ ঘৰলে নাই অহা।
তাকে হে, হেৰি যে আকৌ সময়ে নহয় দেখোন, ল'ৰা-ছোৱালী পৰীক্ষা যে। আকৌ এয়া কৰি মেলি আজৰি হৈ নহয়ে সময়, ল'ৰা চাগে বৰ ডাঙৰ হ'ল।
দা বহুত ডাঙৰ হ'ল, হেৰি মালিক যেন, ক'ৰবাত হেৰি আছিলেগে নহয়, আহিলে নে আছে?
নাই অহা নাই, এই মাজে মধ্যে আহি থাকে বাৰু আকৌ খেতি কৰিবলে আহিম বুলি কৈছে আৰু
অ', এতিয়া খেতি দি, ৰুব হৈছে নে?
ৰুব এই লাষ্টেলে ৰুমগে আৰু এতিয়া হেৰি হোৱা নাই মাটি হাল বাই আছে বাৰু।
আনিলা অ'।
কঠীয়া আমাৰো ৰুব হোৱা নাই, কঠীয়া সৰু হৈ আছে, জানো পাই কেতিয়ালে ৰোৱা হয়।
অ', ল'ৰাটো উঠিলে নে?
ল'ৰা উঠিলে, উঠি আহিয়ে মাতি আছেহি।
অ'।
ভাত পানী কিহে বনোৱা হ'ব?
ভাত পানী এয়া আজি শুদা, মই সেই উঠা দেৰি। কৰি মেলি আজৰী মই সেয়া ভাত বনাই আছো আৰু দালি বনাই
অ', অ', অ'।
কঁঠাল চঠাল ওলাইছেনে সেইফালে?
কঁঠাল
অ'।
কঁঠাল আছে অ', আছে নাই?
আমাৰ এই ঘৰত নাই বাৰু, এই তোমাৰ এই বৰ্তা হতৰ ছোৱালী এজনী ঘৰপা দিছিলেহি। ভালকে পকাই নাই, কালি ছোৱালীজনীক খাবলে লাগে, তেনেকেই মানে ব খলিয়াই দিছে, অকণমান সেই গোটি দুটামান হেৰি চিলে তাকে বোলো বখলিয়াই দিয়ক, দালিত দি দিওঁ।
অ', আমাৰ, আমাৰ কঠাল এই আছে, আমাৰ কাষৰ মানুহ ঘৰত আছে। আছে নহয়, ধমহ ধমহ প, পৰি থাকে, কালিনে পৰহি দিনা চাৰিটামান পৰিছে ৰাতি ধম, ধম।
অ'।
তাকে মই নেখাও পিছে, আ? মই পিছে নাখাওঁ, হেৰি আমাৰ এই, মোৰ প্ৰেচাৰটো অকমান ওপৰলে গৈ আছে যে, হাইলে, খালে অকণমান দিগদাৰ কৰে।
অ', তাকেহে। মানুহজনে আৰু খুৱাইছে চাগে ঠিকছে আৰু প্ৰেছাৰ বাঢ়ি গৈছে আৰু।
উম, ঠিকছে খুৱাইছে।
তাকেহে ৰহগনা আৰু পেছা উঠা বাঢ়ি যোৱা তে খুৱাইছে আৰু।
উস, এই মাছ বুলিয়ে মাছ, মাংস বুলিলে মাংস, পেট ওলাই এতিয়া ৰাস্তা পাবগে।
তাকে, তাকেহে।
ইমান ফেচিলিটি।
অহ, হওক দিয়া, ভগৱানে দিছে আৰু।
তাত ত তাত হেৰি হ'ল নে? তাঁত বৈ হ'লনে?
ই ৰাম, নকবয় আৰু, তাত সেইখন লগালো। সময়েই নোলায় ববলে, এতিয়া এইয়া পথাৰ নাই বোৱা, আছেই, ববলেই সময় নাই নহয়।
উম, পথাৰলে যোৱাৰ আগত আকৌ আজৰি হোৱা হ'লে ৰক্ষা পৰিলেহেতেন।
উম, থপিয়াই মপিয়াই অকমান বোৱা আৰু। তাৰ মাজতে এইয়া ল'ৰা ছোৱালী পৰীক্ষা, এতিয়া পথাৰ। হালোৱাক চাহ দিয়া, জলপান খুওৱা।
তাকেহে, এতিয়া আকৌ আৰু কেইদিনমানৰ পিছত কঠিয়া তোলা, মাটি ৰুৱা আহিলেই নহয় আৰু চিজন আৰু।
সেইয়া, এতিয়া কি কৰোঁ জানো। যি ওলাই আৰু, থপিয়াই মপিয়াই তেনেকেই বৈ থাকিম আৰু।
উম, সেইটোৱেই, উম, আধিহে হে বৈছিলে।
অ', আধি বৈছিলো।
বাকী লোকক দিবলগীয়া কেইখন হ'ল জানো? হোৱা নাই নহয়।
অ', হৈচেগে আৰু।
অ', সিহঁত সিহঁতৰকেইখন দি ল'লে নিশ্চিন্ত আৰু। নিজৰকেইখন যেতিয়া তেতিয়াই ওলাই থাকিব।
তাকেহে বৈ আছো আৰু কি পাওঁ।
হ'বগে হ'বগে, বায় ৰোৱালে ওলাবগে চাগে সেইকেইখন।
অহ।
ওচৰৰ হেৰি, উম হৰি ওচৰতো আৰু কেইজনীমান আছিলে নহয়, তাত লগোৱা, সিহঁতৰ তাত লগাই থৈছে চাগে।
অ', ওচৰতে আছিলে, এই নকবই খতিয়েই নাই সিহঁতৰ।
উম, গামোচা বুলিলে গামোচা।
অ', এই হে সময়ৰ লগতহে কথা, তাত বোৱা মানে কি আৰু সময়টো উলিয়াই যাৰ বেছি সময় হয় আৰু শুব।
বয়। এই সিহঁতে ব'ব পাৰে, দিনটো মানুহকেইটা নাথাকে যে। ওলাই গুচি যায় আৰু, সিহঁতৰ পুৰা এদনীয়া হয়।
আপত্তি নাই আৰু ল'ৰা ছোৱালীও সেই স্কুললৈ গুচি যায়।
উম', নিজে বনাই চাহ একাপ খালেও খালে, নেখালেও নাই।
উম' দিনটোলে কৈছোঁ নহয়, মোৰ তেনেকে সময়ে নাই নহয়। এই চাহ দিয়া এ এটা এজনাক দি আজৰি হবা সিজনা সোমাব।
অঁ সেইটো। আকৌ হেৰি নহয় তহঁতৰ টাইম টেবুল টো নাই যে, এই নিৰ্দিষ্ট টাইমত চবেই খাব বুলি কথা নাই ন? হয়' এটা এটা হৈ থাকে যে, উমঁ সেইটো কাৰণে দিগদাৰ হয় আক। অঁ।
তাকেই আমাৰো এই, মানুহ পাঁচটা পাঁচভাগে চাহেই বনাই থাকে।
অঁ সেইটো কথা। আমাৰো কথা নাই। আমাৰো মানুহটো ৰাতিপুৱাই খালে, চাহ একাপ খায় আৰু দি- কামলৈ ওলাই গ'ল আৰু যদি, ঘৰত থাকে- তাকে দুই দুপৰীয়া বাৰটা, এটাত চাহ একাপ খালেও খালে, নেখালেও নাই। আমাৰ আপত্তি নাই আও।
ওম হয় পিছে, তেনেকুৱা হ'লে ভাল। দিনটোলে আজৰি হৈ কাম বন কৰি সোনকালে আজৰি হ'ব পাৰে।
খালি মই সেই তাঁতহে ব'ব নোৱাৰোঁ, মোৰ মানে তাঁত নাকৰ কাৰণে ব'ব নোৱাৰোঁ।
অঁ চাইনাছৰ প্ৰব্লেম আছে।
উমঁ, এতিয়া সেই নাকৰ কাৰণে চকুৰেও খেলি মেলি অকমান।
অঁ চকুৰেও নেদেখা হৈছা নেকি?
উমঁ সেইটোও পাইছেগে নহয় চকু মানে এই সৰু সৰু ফুটাবোব নেদেখোঁ। আশী সুতাবোৰ।
অঁ হয়নি, শেষেই হলআ।
শেষেই আদা এফালৰ পৰা মৰি তৰি আহিছে আও। উপাই নাই নহয়। আমাৰ ফালে এইবাৰ মাটি ৰুবলৈ আহিবি সময় পালে।
তাকেহে যাম বাৰু, সময়তটো উলিয়াই কোন সময়ত যাব পাওঁ।
অঁ!
এইবোৰ ল'ৰা -ছোৱালী পৰীক্ষা, এতিয়া এদাই হ'ল আও গৰম বন্ধ দিব আও, তাৰ পিছত আও ওলাম আও
অঁ গৰম বন্ধত ছোৱালজনী পঠিয়াই দিবিচোন, দুদিনমান থকাকে।
উমঁ উমঁ থকাকে, তাকেহে। তো পেহীয়েকৰ ঘৰলেও মাতি আছে আকৌ এই- ওচৰৰ মানুহ এঘৰত গান শিকাবলৈ পঠিয়াও বুলি ভাবি আছে। এমাহ মান- তাইক এসপ্তাহ মান বা কি হয় জানো
অঁ আমাৰো ল'ৰাটোকো হেৰি শি মোৰ ল'ৰা- লৰাটোক শিকাম বুলি ভাবিছোঁ কবিতা আবৃত্তি কিবা- কিবি এই উৎসৱ চুৎস বোৰ আহিব নহয় এতিয়া।
অঁ আহিনত সেয়া উৎসৱ আহিলেই।
অঁ তাকে শিকাম বুলি ভাবি আছোঁ ল'ৰাটোৱে চবেই গোৱা দেখিলে গাব চাগে।
এ গাব, কেলেই নগাব।
উমঁ!
ওচৰত কাৰবাক যদি পাই, শিকাই মেলি সচাঁকে আজিকালি- এনেই পঢ়া শুনাৰ বাদেও সেইবোৰও লাগে নিজৰ পৰিচয়।
লাগে, লাগে পঢ়াটো- পঢ়টো, অকল নিজৰ সেই চাকৰি বাকৰি এটাৰ কাৰণেহে আজিকালি মানুহে পঢ়ে।
অঁ আৰ্থিকটো কিবা এটা কৰিবলে।
বাদ বাকী, বাকীবোৰ হে লাগেই। খোল -তাল কিবা কিবি কিবা এটা কিবা এটা লাগে।
আহ!
অকমান ডাঙৰ হওঁক, খোল এটাও আনি খোল আৰু খোলতো দিম বুলি ভাবিছোঁ। মোৰ গায়ন বায়নতটো মোৰ বহুত ভাল লাগিল, বোলো অকণমান।
এ, তাকেহে আমাৰ এজন শিকোৱা মানুহজন, আমাৰ ফালৰ যিজনে শিকাই সেইজনে মানে, কি হয় শিকাই আধাখনিয়াকে শিকাই শেষ নকৰে। শিকালে শিকা এতিয়া আধা শিকালে শিকাই আধাখনীয়াকে এতিয়া ইফালেও নহয় সিফালেও নহয়।
অ', তেনেকুৱা হ'লে বৰ দিগদাৰ হয় আকৌ, ইফালো নহয় সিফালো নহয়।
এতিয়া কিবা এটা অ'ত তত বাও দোহাৰ হৈ শিকিছে অ'ত তত মানে বাৰু কৈ কৰেও গলেও মানে একে কনফাৰ্মকে কিবা এটা শিকাব নোৱাৰে মানুহ
আৰু শিকিলে আৰু চব বিধ শিকিব লাগে দেই নাম কীৰ্তনী আৰু মাহেকীয়া বুলি কথা নাই চবৰে সাামৰি শিক শিকিব লাগে দেই,
মই আকৌ মোৰ ল'ৰাটো মই এতিয়া সেই সত্ৰ আমাৰ ওচৰৰ সত্ৰ এখন আছে তাত মানে আকৌ এডমিছন দিছোঁ। মানে আমাৰ শংকৰ শংস আমি আমাৰ মানে হেৰিয়ত তেওঁ শিকায়।
এই সত্ৰত সত-সত্ৰতো দিব লাগে। তাৰমানে আমাৰ ওচৰে পাঁজৰে সত্ৰ সেইবোৰহে বেছি।
অ', এতিয়া আমাক সংঘত সি যিমান পাৰিল তেতিয়া সত্ৰীয়া হেৰিয়ত তাক মানে ইটো সিটো কৰিবলৈও মাতি থাকে যে।
অ', অ'।
বিচাৰে বাও দেই, এ নিবিচোৱাকে নাথাকে সিহঁতে।
এনে চবলৈকে যাব লাগে।
উম, তাকি লৰা এডমিশন দিলে জানো।
নাই দিয়া নাই দিয়া, লৰা হেৰি এবাৰ নিদিলো বৰ হেৰি ইয়াতকেও সৰু সৰু লৰা ছোৱালী দিছে কিন্তু এই বছৰটো আগ বাগ কৰি থাকোতেনেহে যায় পইচাটো এনেই যায়, প্ৰাইভেটতে দিম বুলি ভাবিছিলো।
অ'।
পইচাটো এনেই গুচি যায় নহয়, মানুহটোৱে কাম কৰা পইচাহে মই বুলো সেইকাৰণে হেৰি অহা বছৰ দিম। এইবাৰ ঘৰতে অ, আ, ক, খ কেইটা শিকাওঁ বুলি ভাবিছোঁ, অ, আ কেইটা পাৰিছেগৈ বাৰু।
উম, হয় হয়, বয়সটো দিব অ', ঘৰতে ভালকে শিকাই বুজাই ললে
উম, সেইটোয়ে। এই খেলা ধূলাবোৰ বেছি আকৌ, নিগুটি খেলিয়ে থাকে খেলিয়ে থাকে ওচৰতে ল'ৰা এটা আছে, তাৰ লগৰৰ নিচিনাই আৰু। উম, অকল খেলিয়ে থাকে খেলিয়ে থাকে আৰু। আমাৰ ঘৰৰ ওচৰত আৰু
খেলা আৰু আকৌ কেতিয়া খেলিবনো।
সেইটোৱে। এ, ওচৰতো সেই ল'ৰা এটা আছে, অকনমানি ল'ৰা এটা ইয়াত আমাৰ লৰাতকে কালি আহি গোট টাপ চাপ পেলাই খাস্তাং কৰি থৈ গৈছে ইমান উৎপাত ঐ।
দুষ্ট । এইবোৰ ভালো লাগে, এ ল'ৰাোৱালীবোৰ অকণমান ভালো লাগে।
ভাল লাগে বাৰু হলেও আকৌ বৰ উৎপাত। একেলগে তেনেকুৱা পাঁচটামান ৰখাই থলে পিছত এজনী মানে হে সি থাকিলে আবেলি বিলাকে সেইজনী মূৰত পানী দিবগৈ লাগিব।
এই আমাৰ আকৌ লৰাটোৱে বকে খেলিব নাযানে একদম দাং খাই আহে খঙে গজ গজে। খেলিব নাজানে যে। হুম একো খেলিব নাজানে, কোনোবাই দুষ্টামি কৰিলেও খনং উঠি আহে।
দুচাট এচাট দিবও লাগে ল'ৰা ছোৱালী।
তাৰপিছতে আকৌ ছোৱালী দুষ্টম বাওঁ, ছোৱালী দুষ্টামি। বেছি উম ছোৱালী জালীয়া।
অঁ।
লৰাহে সেইবোৰ নাই লৰা খিং খিঙীয়া।
ঠিক আছে দিয়া নহলে তেতিয়া হ'লে আলহীও আহিছে মোৰ।
অহ আলহী আহিছে নেকি? ৰন্ধা বঢ়া কৰিলে তেতিয়া নাই কৰা নহয়? অ হ'ব দিয়ক তে
অ অ।